হেল্ল' কি ক অ' প্ৰথমা খবৰ ভাল
অ', মৰো ভালে দিয়া এনে তুমি কি কৰি আছা আতা মইতো এনেই আজৰি বিজৰি আছো আৰু ফেনৰ তলত বহি কিনে
মই এই কিছুমান মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নামবোৰ লিখি আছিলোঁ যে তেওঁলোকে ক্লাছ কৰিছে কিমান দেৰিলৈকে তেওঁলোকে কিমানখিনি কাম কৰিলে কিমানখিনি পঢ়িলে কেৱোৰ উঠাই আছ তোমই
আচ্ছা তুমি মানে হেৰি টিচিং কৰা নেকি তুমি নে কিবা টিচিংৰ লগত কিবা জড়িত আছা নেকি তুমি
মই সেই পঢ়া আপোনাৰ লগত মানে মই ক্লাছটো নকৰো আৰু সিহঁতক মই সিহঁতক মানে এনেই আৰু চাওঁ যে সিহঁতে মানে কিমানদিন ক্লাছলৈকে আহিলে নে নাই সিহঁতে কিবা এ এবচেণ্ট আছে নেকি ক্লাছ এজন বেলেগ এজন টিচাৰে কৰাই আমাৰ অ সেইখিনি নকৰাও তাকে আৰু তুমি কি কিবা কৰোৱা নেকি ছাত্ৰ ছাত্ৰী সকলক পঢ়োৱা
মই পঢ়াও ৰবা মই হেৰি ক্লাছ েনৰ দু দুটা ক্লাছ এইটৰ এটা তাৰে পিছত ক্লাছ ফ'ৰৰ এটা আৰু ক্লাছ থ্ৰীৰ এটা কৰাও বেলেগ বেলেগ আৰু সেইকাৰণে আৰু গ্ৰুপ চিষ্টেমটো নহয়ে এই ঘৰত গৈ গৈ কিনে কৰিব লাগে আৰু এঘণ্টা এঘণ্টা কে
হয়
আৰু মোৰ ছাত্ৰ-ছাত্ৰী যিবিলাকক পঢ়াও আৰু। তেখেতে মানে পঢ়াত চখা আছে আৰু। ইমান গাধ নহয়।
পঢ়াত চোকা আছে ন গাধ নহয় বেছি ভালে পঢ়াত আজিকালি ভাল নহলে কেনেকৈ হ'ব কাৰণ এই কলেজ কলেজবোৰত যদি দেখিছা। আজিকালি কলেজবোৰত এনেই এডমিশন নহয়, নহয় তাতে ভাল পাৰ্চেন্টেজ লাগে ভাল নম্বৰ লাগে। তাৰপাছত যদি ভাল নম্বৰ নহয় তাতে চিলেক্ট নহয় যেনেকে কলেজত ডিগ্ৰী। এতিয়া এডমিশন হৈ আছে এই এডমিশনত তুমি দেখিছাই যে কিমান মানে ছাত্ৰ ছাত্ৰী সকলে এতিয়ালৈকে ন ভাল কলেজত পোৱা নাই য'ত তেওঁলোকে বিচাৰে তাতে নাপায়। কাৰণ তেওঁলোকৰ হেৰি মাৰ্কচটো কম হৈ যায় তেওঁলোকৰ নম্বৰটো কম হৈ যায় সেইকাৰণে আৰু। যিজনে বেছি নম্বৰ পায় তেওঁলোকৰ এডমিশন আগতে হৈ যায় তাৰপাছত আৰু কলেজত কলেজৰ ছিটো নাথাকে আৰু তেওঁলোকৰ অসুবিধা হৈ যায় সেইটোৱে অসুবিধা আৰু। মানে পঢ়াটো ভালকে কৰিব লাগে।
হয়। তুমি কি কেতিয়াবা হেৰি স্কুলত থাকোতে বা কিবা কলেজত থাকোতে কিবা কলেজ বুলি থাকে আৰু এইটো এটেন্দ কৰিছা নেকি য'ত মানে খেলা ধূলা আৰু কিবা ফাংচন চাংচন হয় যি এটেন্দ কৰিছা নেকি?
অ এইটো সোমাৰ বিদ বিদ্যালয় সপ্তাহ আৰু তোমাৰ এইটো তোমাৰ বিশ্ববিদ্যালয় সপ্তাহ বুলি থাকে কলেজত আমাৰ বিশ্ববিদ্যালয় সপ্তাহ হয় আৰু। মানে বাৰ্ষিক সপ্তাহ ক'ব গ'লে। গোটেই মানে বছৰ পাছত যেতিয়া আমাৰ নতুন যেতিয়া এডমিচন টো হৈ যায় ন। নতুন এডমিশন হোৱাৰ পাছত। আমাৰ কি হয় তাৰ পিছত সিহঁতৰ এটা এই বাৰ্ষিক সপ্তাহ এটা ৰাখে আৰু গোটেই বছৰৰ মানে তেওঁলোকে ফুটবল খ খেলে তাতে ক্ৰিকেট খেলে তাৰপিছত কেৰম। লুডো হকী বহুত ধৰণৰ বেলেগ বেলেগ খেল থাকে লগতে কিছুমান তোমাৰ হেৰিও থাকে
কি?
সেপয়া তোমাৰ কবিতা ৰচনা তাৰ পিছত এইফালে তোমাৰ কবিত আবৃত্তি। গান লিখা তাৰ পিছত গান গোৱা সেইবোৰ সকলো ধৰণৰ হেৰি কম্পিটিশন হয় তাতে গৈছিলো মই। এইবাৰ আমাৰ আগৰবাৰ যেতিয়া কলেজত হ'ল তেতিয়া মই গৈছিলো তাতে। উম, তাতে যোৱাতে ভাল লাগিছে, মই কিছুমানত অ' হে কৰিছো অংশগ্ৰহণ কৰিছোঁ। গৈছিলা নেকি?
নাই মই কলেজ উইকতো যোৱা নাই বাট মই হেৰি তাতে গৈছিলোঁ আৰু আমাৰ যি বিদ্যালয় বিলাকৰ যিবিলাক হয় নহয়। এইবিলাক খেল ধূলবিলাক যিবিলাক হয় তাতে এই তাতে গৈছিলোঁ আৰু তাতে গৈ কিনে মই ক্ৰিকেট খেলিছিলোঁ। তাৰপিছত এইবাৰ দৌৰা ৰেচ কিবা হয় নেকি? দৌৰা। সেইটো খেলিছিলোঁ তাতে জিকিছিলোঁ আৰু মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ চাগে তাতে। কিন্তু, মোক ক্ৰিকেটত ইমান এটা পাৰা নাই আৰু সেইটোৱে ক্ৰিকেট চোৱা নেকি এনে?
ক্ৰিকেট চাওঁ মই এনে টিভিত চাওঁ ক্ৰিকেট তোমাৰ আই পি এ চাইছিলোঁ তাৰপিছত এতিয়া তোমাৰ টেষ্ট মেচ চলি আছে ন ইণ্ডিয়াৰ আৰু বেলেগ চাউথ আফ্ৰিকাৰ লগত। সেই টেষ্ট মেচ মোৰো মই মাজে মাজে চাই আছো যে তেওঁলোকে মানে কেনেকৈ এ দি আছে কেনেকৈ খেলি আছে তেওঁলোকে খিনি চাই আছোঁ গোটেইখিনিয়ে।
আচ্ছা এই চাহ এতিয়া চাউথ আফ্ৰিকাৰ ভাল প্লেয়াৰ কোনটো জানা নেকি তুমি? খেলুৱাই কোনটো চাউথ আফ্ৰিকাৰ।
তোমাৰ ভাল খেলোৱাইটো তোমাৰ হেৰি তোমাৰ হেৰি আছিলে নামটো মই পাহৰিয়ে গলোঁ। কিবা নাম আছিলে ৰবা মনলৈ অহা নাই কিবা আছিল নামটো।
বাবু মা নেকি?
অ' বাবু মা হয়, হয়, হয় বাবু মা নাম আছিলে সি ভাল খেলে কিন্তু। তাৰ হেৰি তোমাৰ হাইটটো বেছি নহয়। কিন্তু সি বহুত ভাল খেলে‌। ই কেপ্টনটো এইবাৰ আকৌ ই অ' এইবাৰ আকৌ সি টেচমেচত আগৰ টেচমেচত জিকিলে। যিকাতে তাৰ নামটা বেছি ওচৰে।
এইবাৰ চাগে ৱৰ্ল্ড টে যিটো চেম্পিয়নশ্বিপ হয়, সেইটো চাগে তেহেতে জিকিছে নেকি চাউথ আফ্ৰ বিগাই
হয়, তেওঁলোকে জিকিছিল।
আৰু এতিয়া চাগে আজি ই ভাৰত আৰু তোমাৰ আইলেণ্ডৰ লগত কিবা টি টুৱেণ্টি মেচ আছে নেকি আজি। নিশা হয়, সাতটামান বজাত আছে চাগে ৰাতি
আকৌ ন বজাত অ' তুমি এনে ক্ৰিকেট খেলটো তুমি ক্ৰিকেট খেলটো কিহত চোৱা।
মই ক্ৰিকেট খেলটো এনেইতো টিভিত চাওঁ, কেতিয়াবা কাৰেণ্ট চাইণ্ট নাথাকিলে আৰু এই মোবাইলত চাওঁ আৰু এই জিঅ' হটষ্টাৰ বুলি এটা এপ আছে নহয় জিঅ' হটষ্টাৰ এই তাতে চাওঁক। তাত অ' তাতে চাবকিউচন ল'ব লাগে। তাতে মানে তোমাৰ ধৰা এই টু নাইনটি নাইন এটা থাকে চাগে কিবা। টু নাইটি নাইন আৰু কিবা ফৌৰ নাইনটি নাইন এনেকা কিবা থাকে। আৰু মইতো বাৰু ৰিচাৰ্জৰ লগতে পাই যাওঁ, মোৰ হেৰি ফাইভ জি নহয়, এয়াৰটেলৰ ইয়াতে ফাইভ জিৰ ৰিচাৰ্জৰ লগতে পাই যাওঁ মই। তিনিমাহ। একেলগে দি দিয়ে।
ঠিক আছে, এই মোৰো মানে কি হৈছে আই পি এলৰ সময়ত যে, মই এই জিঅ' হষ্টাৰত ন' তেতিয়া মই তাতে চাইছিলোঁ যে, অফাৰ আহিছে আই পি এল বুলি তেওঁলোকে কি কৰিলে এক টকাতে তেওঁলোকে ৰিচাৰ্জ দিছিলে এক মাহৰ কাৰণে চাবক্রিপচন দি আছিলে জিঅ'
অ'।
ত' মই তেতিয়া একমাহৰ কাৰণে এক টকা দি কেনে লৈ ল'লো বঢ়িয়াকে একমাহ মই পুৰা ফিল্মিম চালোঁ, তাৰপিছত এইফালে তোমাৰ খেল চালোঁ, চব লাইভ চালোঁ, একো, একো এড নাহিলে প্ৰব্লেম নহ'ল, বঢ়িয়াকে তাৰ পাছত একমাহ শেষ হোৱাৰ পাছত আৰু ট শষ হ'ল যেতি দেৰশ টোৰ থাকে এটা চিষ্টেম আকৌ আৰু এটা আছে যিটো মানে এড নাহাকে এটা সেইটো আকৌ বেছি দাম। এনেকুৱা মানে তিনি মাহৰ ছয় মাহৰ আৰু এক বছৰৰো ল'ব পাৰিম।
সেইটো আছে অ'। তাতেতো এতিয়া অ, তাতেতো এতিয়া চাগে মিনি ড্ৰামাও যাই নেকি কিবা তাৰ কাৰণে কিবা এনেকুৱা কিবা আছে তাতে মিনিট ড্ৰামাও দে মই মোটামুটি পাঁচ, ছয়টা মান মিনিট ড্ৰামা চালো তাৰ পায়।
অ, দুই মিনিট কে তিনি মিনিট কৈ দিয়ে ন'
হয় এইবিলাক মিকি মিনি জামা কৰে ন' এইবিলাক।
অ', এই তাতো কেনেকুৱা ধৰণৰ কাহিনী দিয়ে মানে।
মানে কিবা ধনী-ধনী থাক ধনী থাকে কিন্তু আচলতে হা কিন্তু মানে এইটো গৰীবৰ দৰে কাম বিলাক চলাই থাকে আৰু ভাবে যে গৰিব কিন্তু আচলতে ওলাই ধনীয়েহে। তাৰ পিছত আৰু তেখেতৰ বিয়া হয় কিবা হয় এনেকুৱা। এনেকুৱা এ একে ধৰণৰ আৰু। ক'ব গ'লে উম, প্ৰায় একে ধৰণৰে। ইমান এতিয়া ভাল নালাগে এতিয়া বৰিং লাগে এতিয়া একে ধৰণে নহয় এতিয়া বৰিং লাগে চাই কিনে। এইকাৰণে চাব বাদ দিছো আৰু।
সিহঁতে এই শ্বুটিং বিলাক মানে ক'ত কৰে ভাবি মানে চব বাহিৰতে কৰে চাগে ন' আমাৰ মানে দেশৰ বাহিৰত বা হয় তু চাগে পাহাৰীয়া অঞ্চল সেইবোৰ জাগাতে চাগে কৰে ন?
নহয় এইটো কিবা ফিল্ম চিটি বুলি কিবা থাকে নেকি মুম্বাইত আছে নেকি কিবা ফিল্ম চিটি তাতে কৰে চাগে। এইটো মোৰ মনত আৰু সেইটো কয়। আৰু সেনে তুমি ভেইভব চুৰিয়া বঞ্চি নামটো শুনিছা নেকি?
অ, ভেবৱ চুৰিয়া বঞ্চি এ তোমাৰ ক'ব গ'লে ৰাজস্থান ৰয়েলছৰ প্লেয়াৰ নহয় জানো? ৰাজস্থান ৰয়েলচে কিনিলে যে কিনাৰ পাছত মানে সি ইমান ভাল খেলিছে চেন সিটো সি মাৰিলে কিমান আৰু হাফ চেঞ্চুুৰী বওট মাৰিলে আৰু এইবাৰ সি চব ষ্ট মই চালো যে েষ্টত সি চবতক ফে তমাৰ এ হাফ চেঞ্চ কৰিলে চেঞ্চী গল আছে স এঘাৰ বলত সি পঞ্চাশ ৰান বনাইছে অ টেষ্টত কৰিছিল।
তেন্তে সোনকালে জান্স পাই যাব ন আমাৰ ইণ্ডিয়া টীমত।
অ' ইণ্ডিয়া টিমতো সি সেনেকুৱা খেলিয়ে আছে কব গলে ইণ্ডিয়া টিমতে খেলা হয়। াৰ অ
কোনটো টিমত খেলিছে ইণ্ডিয়া এই টিম নেকি কি ইবাৰ ইণ্ডিয়াৰ মেইন - মেইন টিমত?
ইণ্ডিয়াৰ মেইন টিমত এইবাৰ টেষ্টৰ কথা কৈছোঁ টেষ্টত যে সি মাৰিলে। তাতে আৰু সেই ই পি এল সিঞ্চী কৰি আছে আই এলত স্ৰ গেলৰ ৰেকৰ্ড ভাঙিলেবতকে বেছি ছিক্স মাইলে। ে বছি ছয় মাইলে
চবতকে বেছি ছয় হেৰি ইন্টাৰনেচনেলৰ লগত তোমাৰ হ মাৰিছে নেকি ৰোহিত শৰ্মা ইণ্টাৰনেশ্যনেল লগত।
অ ৰোহিত শৰ্মা মাৰিছোগে কিু আই পি এলত মানে ক্ৰিচ গেলৰ াঠিটা আছিলে সেই সি ষাঠিটা পাৰ কৰি কিনে সত্তৰটা কৰি দিলে ছয় মাৰি খিনি।
তুমি হেৰি যাবা নেকি কৰবা যেনে খেল চাবলৈ?
খিয়াল চাবলৈ ক'তো নাযাওঁ বাৰু তুমি- তুমি যোৱাৰ কথা ভাবিছা নেকি ক'ৰবাত?
হয় মই যাম বুলিো ভাবিছো, এই আমাৰ গুৱাহাটীত আছে নহয় কিবা এই াৰ ষ্টেডিয়াম টো তাতে যাম আমাৰ ৰঙিয়াৰ পৰা ওচৰতে হয়। বেছি দৰো নহয় তাতে যাম। তোমাৰ ঘৰ পৰা এইটো ওচৰত তোমাৰতো ঘৰৰ পৰা থাকে আৰুটো ওচৰতে হয় নেকি? দচ মিনিট মানহে লাগে।
হয় হয় আমাৰ ঘৰ ওচৰতে হয়। হয় আমি বহুত সহজতে যাই পাওঁ, আৰু মোৰ কিন্তু মোৰ যোৱা নহয় ষ্টেডিয়ামত, ষ্টেডিয়ামত সোমাবলৈ সকলো
অ', ঠিকেই আছে হে তুমি কিবা হেৰি কৰিছা নেকি বা ফিক্স ডিপজিট বা কিবা ৰেকাৰিং চেকাৰিংৰ চিষ্টেম কৰিছা নেকি? পিকেটিং কৰিলা?
নহয় মই ডিপ'জিট বাগেৰে একো কৰা নাই, মোৰ এনেই নৰ্মেল ছেভিংছ একাউণ্ট আছে। আছে আৰু যিটো মানে নৰ্মেল মানুহৰ থাকে, সাধাৰণ মানুহে যিবোৰ ব্যৱহাৰ কৰে। মই সেইটোৱে আহিছো এটা বেংকতে আছে মোৰ, বেলেগ একো কৰা নাই মই। মোৰ সেই আছে আছে ইউনিয়ন বেংকত আছে।
তাৰ চিষ্টেম বিলাক ভাল নেকি? আমাৰ ইয়তে ইউনিয়ন বেংকৰ চিষ্টেম বিিলাক কিন্ত ইমান ভাল নহয়।
অ', চব তোমাৰ কমাৰ্চিয়েল বেংক ন, ত' কমাৰ্চিয় বেংক এইটো চিষ্টেমটো ঠিকে আছে সিহঁতৰ, তেওঁলোকে ধুনীয়া মানে ছাৰ্ভিছো দিয়ে গ'লে লগে লগে কামবোৰ কৰি দিয়ে বেছি লাইনত থিয় হ'ব নালাগে, মানুহৰ ভিৰো বেছি নাথাকে আৰু, মানুহসকলে ধুনাকে তাৰপিছত এটি ব্যৱস্থা আছে আমাৰ, আৰু লগতে তোমাৰ ক'ব গ'লে চ আজিকালি অনলাইন বেগিং হৈ গৈছে ন, ত ফোনেতে তোমাৰ বেংকৰ কাম হৈয়ে যাই, তমাৰ বেংক বহুত কম যাব লাগে, কেতিয়াবা যদি তুমি কিবা এ কিবা যদি ফিক্স কৰিব বিচাৰিছা পইচা বা তুমি যদি কিবা লোন ল'ব বিচাৰিছা তেতিয়া তুমি বেংকলৈকে যাব লাগিব, নহলেতো তোমাৰ নালাগ বেংকলৈ যাব।
এতিয়ো এতিয়া এতিয়াতো চাগে লোন চোন কিবা অনলাইনে হ'ল নেকি এতিয়া কিবা চিষ্টেমটো?
অ', এতিয়া গোটেইখিনিতো অনলাইনে হৈ গ'ল আৰু, তুমি অনলাইন কিবা কৰিছা নেকি?
হয় অনলাইন কৰিছো মই, এই কিবা গুগল পে দি দিয়েই নহয় কিবা দহ হাজাৰ নে কিবা এক লাখ কিবা এনেকুৱা কিবা টকা দিয়ে নহয় গুগল পে'ৰ পাই। এইটোৱে কৰিছিলো।
অ' তাৰ পইচাখিনি কৰ'বাত ব্যৱহাৰ কৰিছা?
কৰিছোঁ। দ ঠিক আছে, তুমি যদি কেতিয়াবা লোন ল'বা মোক জনাবাচোন। মই তোমাক ই কৰি দিম মই ক'ত কি ললে ভাল হয়।
অ' মোক দেখাই দিবা তুমি হা।
ঠিক আছে।
ঠিক আছে।